কি হৈছে বাৰু
নাই নাই নাই একো নাই হ'ব আৰু আকৌ এবাৰ ফোন কৰিছোঁ।
অঁ
হেৰি তাৰপিছত কি কৈ আছিলোঁ মই মানে নেফাফু খিনি তুমি প্ৰথমে ধুই ল'বা হা আৰু ধুই মেলি তুমি কেৰাহিখন গৰম কৰিবা গৰম কৰাৰ পাছত। তুমি তাতে মানে কেৰাহিত নেফাফু খিনি দি দিবা তাত
অঁ
কিন্তু পানী নিদিবা দেই পানী নিদিয়া কে তুমি ঢাকনি দি অকমান সময় মানে ৰাখি থৈ দিবা ঠিক আছে।
অ অ
তাৰপাছত চাবা তুমি দুই মিনিটমান পিছতে ঢাকনি যদি এৰাই দিয়া দেখিবা তাতে পানী নেফাফু ভিতৰত থকা পানী খিনি নিজে নিজে ওলাব ন তেতিয়া ঢাকণি এৰাই জুইটো অকমান কমাই দিবা। জুই কমাই তাত নিমখ দি দিবা দেই নিমখ দিয়াৰ পাছত তুমি তেনেকে তেনেকে সিজিবলৈ দিবা আৰু লাগিলে হ হেতাই এনেকে মানে লৰাই থাকিবা লেৰেলিবলে দিবা বস্তুখিনি ঠিক আছে
অ অ
অ যেতিয়া লেৰেলিব ধুনীয়াকে শুকাব। অ তোমাৰ যেনেকে ভজাৰ পাছত পাছত বস্তু এটা ভাজিলে যেনেকে শুকাই হৈ যায় শুকাই যায় ন ড্ৰাই হৈ যায়
অ অ
ফ্ৰাই কৰিলে সেই তেনেকুৱাকে মানে শুকাই যাব তেতিয়া যেতিয়া সিজিব দেখিবা কলা পৰি যাব জুইটো কিন্তু কমাই ৰাখিবা। সেই তেনেকে খাই চাবাচোন বইল কৰাতকে মানে সিটো বেছি ভাল লাগে আৰু
অ ভাপত যিটো বনোৱা হয় ন
উম
মই তেনেকে ভাপত বনাই মই কচু পিতিকা খাইছোঁ কচু মানে এই যিটো কচু কুহি পাতটো অ ওচৰৰ বৌ এজনীয়েও বনাইছিলে মানে
অঁ
অ তেনেকে কচু পাতটো তেনেকে ভাপত দি কিনে বনাই ৰ ৰছুন দু ফুটামান দি দিয়া আৰু তাতে উ আ ভাপত বনাই থাকে তেনেকেই পিটিকাটো বহুত টেষ্টি আছে পিয়াজ কাটি দিয়ে নে নেমু চেপি দিয়ে ভাপত দিয়ে মই তেনেকে কচু পিটিকে খাই পাইছোঁ হেল্লো হেল্লো হেল্লো মাততো আহা নাই নেটৱৰ্ক প্ৰবলেম
হেল্লো